হয় শুনি আছা অ, তাকেতো কি খবৰ বোলো?
অ, আছোঁ ৰবা ভালেই তোমাৰ ভাল?
হয়-হয় নিশ্চয় ভালে দিয়া।
অ', অ',
তাকে এই আজি দেওবাৰ বুলি এনে অলপমান ফোন কৰিলো বা তাকেতো।
অ, ঠিকে আছে আজি দেওবাৰ মই বাৰু ঘৰতে আছো ক'তো যোৱা নাই বহুত
অ অ অ দেখে দেখে ইমান গৰম পৰিছে মানে বৰষুণো নোহোৱা হৈছে এনেুৱা মানে গৰম গৰম হৈ গৈছে গৰম গৰম ভাব ৰাতিটো ইমান গৰম লাগে
উম উম
তাকে আজি কথা এটা পাতো ৰ'বা এই বিষয় লয় এ ডিজিটেল পেমেণ্ট কেনেকুৱা হ'ব
খুব সুন্দৰ হয় ভাল বিষয় বৰ্তমান সময়তো মানে ইয়াৰ কিছুমান সুবিধাও আছে অসুবিধাও আছে দিয়াচোন আলোচনা কৰিব পাৰি দিয়া
ঠিকে ঠিকে আজিকালি ডিজিটেল পেমেণ্ট ইউ পি আই ইত্যাদিটো মানে সকলোতে মানে ইমানকে জনপ্ৰিয় হৈ গৈছে মানে আজিকালি মানুহে মানে এই হে নিজৰ জেপ জেপত মানে সেইটো পাৰ্চটো নোহোৱাকেই মানে চলি যায় আৰু হয় জানো মোবাইল ফোনটো থাকিলে মানে ধুনীয়াকে ইণ্টাৰনেট কানেকশন এটা হৈ গ'লে মানে পটকে ইমানকালে হৈ যায় তাকেতো তুমি প্ৰথমতে কেতিয়া কৰিছিলা ডিজিটেল পেমেন্ট কৰিলো
মই যেতিয়া মানে কভিড হৈছিলে কভিডৰ পাছতে মানে মই শুনিছিলো বাৰু শুনা কিন্তু তথাপিও মানে প্ৰথমতে ইমান বিশ্বাসত লোৱা নাছিলো তাৰ পাছত মোৰ বন্ধু এজনে খুলি দিলে যে আহ খুলি দিয়াৰ পিছত মানে তাৰপিছত তেনেকৈ লাহে লাহে লাহে কৰিব আৰম্ভ কৰিলো তুমি কোৱাচোন কেনেকৈ
ঠিকে ঠিকে একেবাৰে ঠিক মানে যেতিয়া আমি মামা ঘৰলৈ যাব ওলাইছো কভিডৰ সময়ৰ পিছত তথা কভিডৰ পিছৰ কথা যাতো মানে টিকেট সমূহ মানে এনেকে দিয়া নাছিল চব অনলাইন মানে সেই সেনেকে মই প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলো ধুনাকে হৈছিল কিন্তু তেতিয়া তে ইয়াৰ পৰা ধুনীয়াকে হৈ পালে অ ধুনীয়াকে চলাই আছো মানে কিছু কিছু ক্ষেত্ৰত মানে মোৰ কেতিয়াবা সমস্যাৰ সন্মুখীন হওঁ কিন্তু এই ক্ষেত্ৰত কি কবা সমস্যাৰ সন্মুখ
তাকেইেতো মানে সমস্যা কিছু হয় যেনে ধৰ তোমাৰ কেতিয়াবা নট নথকা ঠাই যদি মানে যাওঁ নহয় তাতে পেমেন্ট কৰিব নোৱাৰো ব এনেকুৱা মোৰ হৈছিল বাৰু
অ ঠিকেই
আজিকালি বিভিন্ন ধৰণৰ ডিজিটেল ফ্ৰড কিছুমান হয় আহ মানে পেমেন্টৰ জৰিয়তে মই মানে এটা ঘটনা দেখা পাইছিলো যে অ মানে তেওঁ পেমেণ্ট কৰে এজন ল'ৰাই দোকানত কিন্তু অ পেমেন্টটো যোৱা দেখ ম নাটো কা ধনৰ কিবা কৰি লৈছিল নেকি
সিহঁতে মানে কিবা চল্ভ কৰি ফেলে মানে এনেকুৱা কৰে আৰু
অ পেমেণ্টটো যোৱা দেখুৱাই কিন্তু
যোৱাতো দেখুৱাই কিন্তু তাৰপিছত নাদাখায় অ হয় হয় হয় এইটো ক্ষেত্ৰত মানে হয় বাৰু এনেকুৱা ডিজিটেল পে'মেণ্টটো অলপমান সেই সেনেুৱা সমস্যা সন্মুখীন হয় কেতিয়াবা মোৰ মানে তেনেকুৱাই ছিল আজি আজিয়ে কথা ক'ব সেইকাৰণে মই মনত পৰিল আজি মই বজাৰ সমূত যাই থাকোতেহে এতিয়া মই আম কিনিব যাওঁ আম কিনোতে মানে মই অনলাইনে পইচাটো দিব খোজোতে মানে দিব পৰাাৰ নাছিলো নেটৱৰ্কৰ মানে বহুত মানে সমস্া হৈছিল এতিয়া মানে কি আৰু জেপত মানে ভাগ্যবলত মানে আছিল আৰু পইচাটোতিাহে মই সিনে কিবাকে দিম যদি নাথাকিলে হয় মই তেনেকেই মানে এৰিব লগা হ'ল আমবোৰ
অঁ অঁ
চিন্তাৰ বিষয়ে কিন্তু
তাকেইটো বহুত সমস্যা মানে আমাৰ যদি এতিয়া তুমি গাঁৱে সুৰে যোৱা বা পাহাৰীয়া ঠাইত তাতো তোমাৰ সুবিধা হয়
নেটৱৰ্ক নাথাকিলে নিজৰ নত ৰখাটো আজিকি ই এটা সম্ভৱ নহয় চুৰ দৰকাৰটিৰ কাৰণে হয় জানো
উম উম উম হয়
ইমান মানে চুৰ টকাতি মানে বৃদ্ধি পায়
হয় হয় এই তুমি ট য কথা কাতে মোৰ এটা কথা মনত পৰিল এই মানে ইউ পি আইৰ মাধ্যমে যি মানে এই ডিজিটেল ফ্ৰড কিছুমান কৰে যেনে ধৰা মানে কয় যে তাতে পে'মেণ্ট এটা আপোনাক কৰি কৰিম আপোনাৰ তাত পইচাটো সোমাইছে নে নাই চাব লাগে আপুনি দুই টকা এটা পেমেন্ট কৰক পিছত মই ধৰা পে'মেণ্টটো কৰি দিওঁ কিন্তু দুই টকা য দুহেজাৰ টকা গুচি য সনেুৱাৰণৰ সমস্য
অ সেইটো মানে সেনেকুৱা ভুৱা এইবিলাক কৰিবতো একেবাৰেই নালাগে ন
হয় হয় দুষ্ট চকৰে এইবোৰ কৰে বাৰু
এই এনেকুৱাতো মানে সি টকাৰ লগবত মানে সকলো কৰি দিয়ে অ টি পি খোজে কেতিয়াবা
অ অ' টি পি টো এতিয়া নাযায়
ঠিকে ঠিকে ঠিকে। হয় হয়।
শুনিছানে?
শুনিছো শুনিছো তাকেতো শুনিছো তাকেতো এই জ্যেষ্ঠসকলৰ মানে অলপমান সমস্যা হয়। ত ইমান বৰ বিশেষকে নাজানে সিহঁতক মানে যদি অ অ টি পি এইবিলাক মানে। খোজে সহতে মানে দি দিয়ে দি দিয়াৰ ফলত মানে এই পইচা সমূহ বেংকৰ পৰা মানে উৰাই। লৈ যায় আৰু এইটো এটা বেয়া বিষয় বাৰু হে সেনেকে। এইবিলাক কৰিব নালাগে তাকেতো তাকে। শুনি আছা ন
হয়ুনিমাৰ ভইচটো অকমান ভাঙি ভাঙি আছিলে মই অকমান বাহিৰত ওলাইছিলো।
অ হয় হয় এই যিয়ে নহ নেটৱৰ্কৰ ফলত মানে এনেকুৱা।
পি আছিলো।
পাতি আছিলো ত সমস্যা অলপমান সটোো এনেকুৱা আছে বাৰু। কিন্তু সেই আৰু অলপমান মানে সহজ হৈ কৰে যিহেতু সময় বচাই হয় জানো?
সময়তটো বচাই বাৰছ আগতে এনেকুৱা আছিল যে কাৰোবাক পইচা পঠিয়াবলৈ। তুমি নিজেই যাব লাগিছিলে ধৰা মই আছো তোমাৰ আনঠাইত। তুমি আছা বেলেগ ঠাইত এতিয়া মই ধৰা হস্পিতলত আছো উম তেতিয়া তোমাৰ পইচাা। পঠিয়াব লগা হ'ল তুমি।
হয়।
ব এ। পি আইৰ মাধ্যমেদি মানে পইচা তোমাৰ মানে এক ছেকেণ্ডৰ ভিতৰতে মোক তুমি পঠিয়াই দিব পাৰিবা হয়নে?
ইমান ধুনীয়াকে মানে ক'তো বাধা বিঘিনোৱাৰ। ধুনীয়াকে পঠাই দিব পাৰি যদিেটৱৰ্কালে থাকে ধুনীয়াক গুচি যায় পইচাটো। সেইটোও মানে বাহিৰত মানে পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণেও ভাল কিন্তু ন? মানে যদি মাক দেউতাকে পইচা পঠাব লাগে।
হয় হয়।
বহুত বাহিৰত বাহিৰত আছে ধুনীয়াকে পইচা পঠাব পাৰি তেন্তে।
তাকেইটো।
অ সেইটোয়ে। এই বিষয়ে মানে তুমি কেতিয়াবা কব নে মানে কেতিয়াবা সমস্যাৰ সন্মুখীন হয়। মানে কিছু কিছু মানে মানুহ এই সেনেকে বজাৰ সমূহত। ত মই যেনেকে আজ সন্মুখীন হ'লো।
হয় হয় মই মানে এটা ঘ হয় হয় মই এবাৰ এনেকুৱা হৈছিলে মই। পেট্ৰল ভৰাবলৈ গৈছিলো পেট্ৰল ভৰাবজাওঁতে। চাইছোঁ গুগল পে' চাইছোঁ পে'টি এম দি চাইছোঁ।
হয়।
নাযায় তাৰ পিছতো মই যথেষ্ট সমস্যাত পৰিলো পেট্ৰলো ভৰাই ললো ইতিমধ্য। প্ৰায় বাৰশ টকাৰ তাৰপিছত মই। ঘৰত মই ফোন কৰিলো যে মই এনেকে পেট্ৰল ভৰাব আহিলো কিন্তু। পইচা যোৱা নাই পিছত মোক ঘৰৰ পৰা পইচা দিব দিব আহিব লগা হৈছে। ভাবাচোন কিমান সমস্যা হৈছে মোৰ।
ইমান সমস্যা থাকেতো মানে? সেই আৰু মানে সেইকাৰণে মই অলপ হ'লেও নগদ ৰাখো কিন্তু দেই। বেছিকে নহলেও মানে অলপ সময় কিছু পৰিমাণে হলেও মানে অলপমান ৰাখি থওঁ। তাতে মানে সমস্যাৰ সন্মুখীন যাতে নহয়।
হয় হয় সেই নগদ আশাই কৰিব লাগে।
উম অ অলপ হলেও ৰৈ থিব লাগে। বেছি নহলেও অলপ হ'লেও।
তাক কিন্তু ক'ব নোৱাৰি নহয় কোন সময়ত মানে চাৰ্ভাৰৰ প্ৰব্লেম হৈ যায় ন।
গ'লেতেতো বহুত ভালে ইমান সময়। ইমান ধুনীয়াকে বচাই কি নগ'লেতো একেবাৰে নালাগ সেইয়ে আৰু কিছুমান কিছুমান মানে কি এপসমূহৰ মানে অলপমান দিগদাৰও থাকে। মই কি কৰো মানে এটা এপদি নাযায় মই বেলেগ এটা এপ যাওঁ। তেতিয়া কিন্তু যায় কিন্তু অ। কেতিয়াবা সেনেকুৱা মানে এই আৰু নহয়। এইটো মানে সেই আৰু বেয়া নহয় ভালটো।
অ অ।
আৰু সকলো পেমেন্ট সেইকাৰণে ভালকে কৰি যাব লাগে কিছুমান এনেকুৱা এনেকুৱাই দে মানে জেষ্ঠ নাগৰিকৰো ব কথা কৈছো মানে দুহেজাৰ টকা পঠিয়াব লাগে ইয়াতে মানে কাই লাখ মানে মাৰি
অ দুইহেজাৰ টকা তাত বিশ হেজাৰ দি দিব অনি হয় মানে ধৰিব নোৱাৰি ন সৰু সৰু ডিজিট
অ' সৰু সৰু মনিব নোৱাৰে, সেই সেনেকুৱা মানে হৈ যায় কিন্তু। পিন নাম্বাৰো ভুলকে মাৰে।
হয়, হয়।
ভূলকে মাৰিলে আকৌ কেতিয়াবা মানে লগাই হৈ যায়।
হয়, হয়, হয়। বহুত সমস্যা সৃষ্টি হয়। মই এনেকৈ কেইজনমান আমাৰ ওচৰৰে মানে বয়সস্থ লোকক মই শিকাই দিছোঁ বা কৰি দিছোঁ।
হয়, হয়, হয়। কিন্তু, তথাপিও মানে কেতিাবা হৈ যায় ন ভুল?
উম তাকেইতো যিমান মানে ধৰা ভাল সিমান মানে অসুবিধাও আছে যেনেকৈ ধৰা সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে নহয় ইয়াৰো মানে ভাল বেয়া দুটা দিশ এনেকৈ আছে আৰু। সেই বুলিয়ে ভাবো কিন্তু আমি মানে এতিয়া ধৰা সতৰ্ক হৈ চাও যেনেকৈ তুমি কলা দুহেজাৰ ঠাইত বিশ হাজাৰ দিয়া যায় কেতিয়াবা শূন্য এটা বঢ়াই দিলে গতিক সেইবিলাক ক্ষেত্ৰত আমাক অকণ সতৰ্ক হৈ চাই চিতি ল'ব লাগিব।
অ সঁচা কথা মানে ধুনীয়াকে চাই চিতিয়াই ল'ব লাগে কলো। মানে নাজানকে কেতিয়াও মানে হেৰি ব্যৱহাৰ কৰিব নালাগে অ' পইচাত যায় নহ'লে কাৰোবাক বেলেগো পঠিয়াব লাগে, বেলেগৰ তাতে গুচি যায়। তাৰপিছত আৰু ফোন কৰিও নাপায়েই। তেনেকৈ মানে পইচাসমূহ এনেই গুছি যায়। উম, নিশ্চয় নিশ্চয় ইমান বাঢ়ি গৈছে চাইবাৰ এইবিলাক এইবিলাক হয়। এইবিলাক চাইবাৰ অপৰাধী উম, বিৰাট অপৰাধ হয়। তাকে, সেইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে। কিন্তু মানে যিমানে সমূহ মেছেজসমূহ যেতিয়া। দি থাকে আমাৰ এইবিলাক মানে অতি সোনকালে তেওঁলোকক মানে এই ৰিৰ্পট কৰিব লাগে এই তেনেকৈ মানে বাচি থাকিব লাগিব। নহ'লে মানে অতি বিপদ কিন্তু এইবিলাক। আচ্ছা আৰু এই কিছুমানে লটাৰী দিয়াৰ ফলতো এনেকে
অ' লটাৰী দিওঁ স্কেম কৰে হয় দিয়া। লটাৰী পাইছোঁ বুলিও ধৰ এনেকুৱা মানে আপুনি ধৰক ইমান কোটি টকা লাভ কৰিছে, জিকিছে, এতিয়া আপুনি বিশ হাজাৰ টকা এটা দিব লাগিব টেক্স। চৰ বাবে অ তাৰপাছত আপোনাৰ পইচাটো আপোনাৰ একাউন্টত সোমাই যাব, বহুতে মানে লোভতে দি দিয়ে।
বহুতে দি দিয়ে। বিশ হাজাৰ টকা প্ৰথমতে দিব লাগে তাৰপিছত আকৌ দুই নম্বৰত মানে আকৌ চল্লিশ হাজাৰ দিব লাগে বাহিৰৰ পৰা আনিবৰ কাৰণে, সেই তেনেকে মানে বহুত টকা লুটি দিয়ে কিন্তু।
হয় হয় সেনেকুৱা ধৰণৰ বহুত মানে ডিজিটেল ফ্ৰড কিছুমান হয়। নজনা মানুহে বহুত দিছেও।
পিছে দিছে দিছে মানে বহুত যেতিয়া লোভ হৈ যায় মানুহৰ এই লোভটো কৰিব নালাগে কিন্তু।
উম ঠিকেই।
তেনেহ'লে বন্ধু আজি ভাল লাগিলে কথা পাতি তোমাৰ লগত। ঠিক আছে বাৰু পুনৰ কথা পাতিম আমি।
অঁ অঁ নিশ্চয় অহ।